হেল্লো
কি কৰি আছ?
হেল্লো'
শুনিছ?
অ শুনিছোঁ শুনিছোঁ শুনিছোঁ।
কি কৰি আছ?
সেই আছিলো এই পিন পা এতিয়া আহিলো এই পিন পা। চাইড এটা চাই কিনে, চলি আছে চলি আছে চলি আছে। চলি আছে।
আমি কিন্তু এটা ভাল কাম কৰিলো ন কাম ডাল আৰম্ভ কৰি
উম সেইটোৱে সেই কামটো মই চাই আহিলো এবাৰ চব ঠিকে চলি আছে বাৰু বৰ্তমান উম উ
সব ঠিকে চলি আছে ন
চব ঠিকে চলি আছে চব ঠিকে চলি আছে
এ ইয়াৰ লগতে আৰু কিবা এটা বিজনেছ আৰম্ভ কৰি দিব পাৰি ন
উম পাৰি পাৰি এটা কাম কৰো ন আমি এ খেতি কৰো
অ মই তাকে ভাবিছো এগ্ৰিকালচাৰ লাইনত মানে বহুত মানে প্ৰফিট আছে ইমান জিৰ টেক্স টেক্স নাই না টেক্স নাই না গম পাইছা নাই টেক্স দিব নালাগে তোৰ মানে যোনমান খিনি প্ৰফিট হ'ব সেইখিনি আমাৰে আৰু ধৰি লোৱা তোৰ আৰু ধানৰ ধলা পেদি খেতিয়ে কৰিলো
উম
পেদি যেতিয়া লগাও আমাক বেছি লগাবলৈ বেছি নালাগেতো গম পাইছা নাই এক কেজি মানতে আমাৰ তোমাৰ দুডৰা মান মান্তি মাটি হৈ যাব গম পাইছা
উ
তাৰ পাছত তাৰাপা কিমানখিনি ওলাব দুই তিনি কুইণ্টেল মান ওলাই যাব
সেইটোৱে সেইটোৱে এটা কাম কৰা তাইক আমি সেইটো পেদী লগাই দিও আৰু ইপিনে লগাই দিও ছানফ্লাৱাৰ
ঐ চানফ্লাৱাৰ বহুত হৈছে ন
উম চানফ্লাৱাৰ
অইল না আৰু সৰিয়হ চৰিয়হ মাষ্টাৰ্ড চাষ্টাৰ্ড চব কৰি দিম
মাষ্টাৰ্ড চাষ্টাৰ্ড সেইটোৱে না এতিয়া অইলৰ পৰা পইচা বেছি হ'ব
অইলত বহুত পইচা আছে ঐ এটা কাম কৰিব পাৰ এতিয়া এটা কাম কৰিব পাৰো কিন্তু জান
কি কি
মানে এতিয়া যিহেতু মানে চব ই টুৱেণ্টি মানে ইথানৰ টেন অইলে আহিব না চব
অ অ আমি
আমি দুগৰাকীন হেৰিত মানে ফাৰ্মিং কৰিব পাৰো কুঁহিয়াৰ খেতি যদি কৰি দিও আমি কুঁহিয়াৰ খেতি কৰিবলে যে লাভ আছে মানে সিহঁতক তেতিয়া আমাৰ পৰাই বেছিম না প্ৰডাকশ্যন আমাৰ হ'ব
সেইটোৱে সেইটোৱে সেইটোৱে আৰু চা ইথানল ইথানল অকল তেলৰ কাৰণে নহয়
কি চাউল পাও বনাই এলকহলত আকৌ কিমান কামত আহিব
উম সেইটোৱে
এটা কথা বেয়া ইথানল আমি মানে ইথানল নহ নবনাও মানে ফে তেনেকে ইথানল নবনাও আমি চুগাৰ কেন বা ৰাইচ তেনে কৰিম মানে ইথানল কোম্পেনী আমি আমাৰ বস্তুখিনি বেছিম লাগিলে কিন্তু মানে আমি ইথানল বনাব নাই কাৰণ ইথানল যদি আমি বনাব যাওঁ বহুত ৱাটাৰ লছ হব
উম সেইটোয়ে সেইটোয়ে
মানে এক দুই লিটাৰ দুই এম এল মান দুই লিটাৰ বনাবলৈ নে এক লিটাৰ বনাবলৈ পঁচিশ লিটাৰ লাগে
সেই আ চা ইমান পই তেল অ পানী খতম হয়
এক লিটাৰ নে দুই লিটাৰ বনাবলৈ কিমান কিমান শ মানে কিমান লিটাৰ লাগে
সেই আছা কিমান তে এটা পানী ৱেষ্ট হয়
বহুত পানী হৈছে।
আমি এটা বস্তু কৰিব লৈছো চা আমি আমি এটা বস্তু কৰিম যে আমি এটা ষ্টেমাৰ পাৰিম যোনটো নিমখৰ যোনটো পানী খোৱা পানীটোতো এক্সলি নিমখৰ পানীতো মানে, নিমখীয়া পানীটো পানী দিয়ে কমে কৰিব পাৰিম নহয় টানি নিলে।
অ' মানে আৰৰ নিচিনা আৰু মানে ধৰিলোৱা। চেফা কৰি মানে পুৰা এই এইটো কিন্তু নিমখীয়া পানীটো মানে তোৰ ধুনীয়াকে কৰিব মানে মই মানে চাইছিলোঁ মানে চিলতিয় এটা। নিমখীয়া পানীটো যদি আমি ধৰিলোৱা চুগাৰ কাৰণে প্ৰডাক্ট এ চুগাৰহে আছিল
যেনে আমি দিম ব হু অ হেৰি কৰিলে হ'ল ন' বইল কৰিলে হ'ল না পানীটো।
বয়সৰ যে সেইটো নহলে ডিষ্টিল ৱাটাৰ বিজিনেচও কৰিব পাৰি। দিষ্টিল উৱাতা বেলেগ। দিষ্টিল উৱাতা মানে কি আৰু ভাপ ভাপ কৰি থোৱা ৱাটাৰটো না? তোৰ পেপাৰ পেপাৰাইছ্‌ ৱাটাৰ। কি?
পানী বতলটো, এতিয়া যে বিচলেৰি -চিচলেৰি দেখিছ? এতিয়া পানী থাকে। পানীটো ফ্ৰী আৰু লগতে বটলত প্লাষ্টিক বটল দুই তিনি তিনিটকাত, তিনটকাত বটলটো ৰেদি। বেছি নহয় পাঁচ চবেইটো দহ টকাত বেছি আছে মালটো।
পানী?
পানী।
আমি পানীটো বাৰু এটা কাম কৰক। পানী আমি ধৰি লোৱা দহ টকীয়া বিশ টকীয়া পানী বটলটো আমি হেৰি কৰিম। এ অলপ অকণমান ডাঙৰ কৰিপেলাই আমি পঁচিচটকীয়া পানী বটল কৰিম। লগতে বিস্কুটৰ পেকেট এটা
অঁ, এবটো পাৰ্লেজি
মানে দুটা হ'ব না। পাৰলেজিৰ পৰা আমি কনচালটো লৈ লম। কি আছে দৌৰা -দৌৰিৰ যাব কত?
উম', ঐ পানীলে কোনো ডাঙৰ ব্ৰেণ্ড নালাগে। পানী চব্‌ মানুহে খায়।
পানী চাব নাই, খালি ভাল হব লাগে কোৱালিটি। কিন্তু একদম পাতল পানী, পাতল পানীটো ভাল নালাগে একদম। মিঠা-মিঠা লাগে অকণমান বিচলেৰী নিচিনা টেষ্ট, বিচলাৰি নিচিনা নাই দিয়ক।।
এটা কাম কৰো, আমি বিচলেৰি পৰা পানী খিনি লৈ আকৌ নতুনকৈ বনাই আকৌ দি দিওঁ মালটো
ঐ পাৰি ন?
অঁ, আমি সেইতোটো কৈছো না, মানে চা বিচলাৰি পানীটো আমি চালোহি মানেটো কেনেকে বনাইছে ছে এনেই পানীটো টেষ্ট কৰিকেনে। আমি সেই তেনেকে পানী বনাই
নামতাহ--নামদাল শিকিম আমি।
অঁহ্, অ' জিৰো গ্ৰেভিটি
জিঅ'গ্ৰেভিটি নহয় নহয় কিন্তু নামটো হেৰি কয় এইটো হিমা হিমালয়ান একুৱা ফিছ-চিছ কিবা-কিবি মানে হিমালয়ান এ দি ৱাটাৰ কামছ ফ্ৰমচ দি
এইটো এইটো আমাৰ ব্ৰেণ্ডৰ নামটো, ব্ৰেণ্ডৰ টাইটেলটো হ'ব হিমা কামচ ফ্ৰম দি ভাৰী নেচাৰেল চৰ্চ আ হিমালয়া এইটো বেলেগ ওঁ ওঁ
ই প্ৰফিট, প্ৰফিট, প্ৰফিট মানে, এই তাৰপাছত আকৌ তেতিয়া কি মজা হব
উমম
হৈছে নাই, তেলো আ ঐ তেলো আমাৰ ইথানল, আমাৰ এইয়া আছেই গোইট
মানে মানুহে-মানুহে ইউজ কৰি পানী, কত আমাৰ হোটেলত থাকিব, আমাৰ হোটেলো আছে
হোটেলত এই, আমাৰ এই ইলন মাছ
ইলন মাছ-ইলন মাছ তুম তাপা-তাপা স্পেচলৈ যাম, স্পেচৰ স্পেচ
তাপা স্পেচ, স্পেচত পানী বিলাম এই হেৰি গাড়ী এখন লম।
উমঁ এই আমাৰ যে, আমাৰ লগত যে পঢ়ে যে মৃদুস্মিতা যে
উমঁ!
তাই বি এন দব্লিও এখন ললে
পি এম ডাব্লউ
উমঁ!
বহুত কম দামী গাড়ী।
সেইটোতো কৈচু ইমান কম দামী গাড়ী লৈ ললি যে চালা
মোৰো বাৰু বাজেটটো ইমান নাই, মই মানে হেৰি এখন লওঁ বুলি ভাবিছো, মানে তিনি কোটি আছে আৰু বাজেট মোৰ, ডিফেণ্ডাৰখন পাই যাম ন? ব্লেক কালাৰ ৰোলচৰ নলও বে, মই এইখন লওঁ এ, কিবা মানে আৰু, অকণমান যেতিয়া বয়স হ'ব তেতিয়া ল'ম আৰু। ৰোল ৰয়েছ এতিয়া মানে মই ডিফেন-ডিফেণ্ডাৰ ব্লেক কালাৰ এখন
অঁ অঁ ডিফেণ্ডাৰ খন অন্ন নহবা জি বেগন এখন ল'ব পাৰ
এ জি ৱেগণ নলও, ডিফেণ্ডাৰ লম, ডিফেণ্ডাৰ মানে অকন মফিয়া ৰুল ডাল আহি যাই ন?
উমঁ! নে জিৱ গেনৰো আছে, জি গেনৰো আছে
দিৱেগনৰো আছে বাৰু তে, ডিফেণ্ডাৰ মানে মাৰ হৌখন চোৱা নাই, মাৰ'ক মভিখন
অঁ য়েছ য়েছ, এইটো-এইটো
মজা লাগে।
উমঁ! ব্লেক পৰা ব্লেক গ্লাছ কৰি লবি।
পুৰা বলেগ এই আকৌ অ হ'ব পইচা ফাইন দিবি
তাৰ আছে আৰে ভাই আমি এ না একেদিন।
আমি চব আমাৰ না এই আৰু হেৰি কথাটো শুন না এইটো এই খেল শিখা আজিতো নাই ন বল
আজি আছে আজি ৰাতিকে এখন আছে মানে আজি মানে কি কালি ৰাতিপুৱা আৰু। অঁ নোৰৱাৰে আৰু ইংলেণ্ড।
এইখন মজা হ'ব।
লগাইছো মই লগাইছো ফিফটি থাউজেণ্ড লগাই দিছো বাজি। নৰৱে ৱালে নৰৱে ফালে।
মোৰ নৰৱেত লগাই দিওঁ বুলি ভাবছো নৰৱেত
ই ইংলেণ্ডৰ ভাল লাগে না ইংলেণ্ডৰ ভাল লাগে না বেলিংগাম বেলিংগাম। যোট বেলিংগাম ঘেৰিটকে এনেই দুটা মজা মজা নহয়।
আদিক পইণ্টো আছে
অ হেৰিকেন হেৰিকেন
অঁ হেৰিকেন অ হেৰি তোৰ মতে এনেই কোন জিকিব এইবাৰ।
ফ্ৰান্স ফ্ৰান্স এ এমবাপে।
কিলিয়ান এম্বাপে
অঁ একদম এম্বাপে। পে দিক্তিকিউ এম্বাপে। এটা ক্লিয়ান এম্বাপে মানে ডটেটাৰ বুলি কোৱা হয় তাক কেইটা ডটেটৰ। এই যে দিক্ৰিৰ সেই এম্পায়াৰ দিক্ৰিৰ সেইটো।
গম পাইছুং, এ আমি হেৰি এটা কৰিব পাৰো ন, মানে এনেকে নিচামুক্ত কেন্দ্ৰ কেন্দ্ৰ এটা
অঁহ, কাৰণ আজিকালি মানুহ চব নিচাই মু নিচাতে থাকে। এটা কথা ভালে নিচাত থাকে শুনো নিচাত থাকে মানে আৰু বহালাই আমি নিচা এটাই খুুলি দিওঁ। ৱাইনচব এখন। আৰে প পইচা ৱাইনচাপত বহুত আছে।
টো পইচা আছে কিন্তু, আঁ মানে লাইচেঞ্চৰ কিন্তু আমি আমি অলপ ভাল হ'ব লাগে ন, পোৱালি বিলাক ইউথ বিলাকক বিশেষকৈ মানে
ইউথ সেইটো না, আৰে চা ইউথ বিলাকক মটিভেট কৰি কেনে কৰিম না কিছুমান ইউথ খাব এটলিষ্ট ক'বানে ডাঙৰ পাৰ্তি ধৰিলে, ডাঙৰ মানুহলে পাৰ্টি কৰে সেই এতিয়াতো খাব মানুহে, চাইড বিজনেচ বেলেগৰ নাম শুনি আমি যিৰ কিবি নিদিয়ে হেনো নামটো।
নহলে আমাৰ মানে আমাৰ হেৰিটো বেয়া হৈ যাব নাই।
অঁ সেইটো, আমি তামানে ধৰি লোৱা আমাৰ এইটো প্ৰপে দৰে কাম কৰিম, আমি টো পাৰ্টনাৰশ্বিপত দি দিম কাৰোবাক।
পাৰ্টনাৰশ্বিপ কৰবাক, আমি মানে কি কৰো সেটো কেনেকে কৰো আমি ধৰি লও এতিয়া নিচামুক্ত কেন্দ্ৰ যেতিয়া খুলিম।
উম, আচ্ছা নিচা নিচা নিচা আমাৰ পৰা কৰিব, মুক্ত আমিয়ে দিম।
অঁ
উউ সেইটোৱে, ডাবুল প্ৰফিট। মুক্ত কেন্দ্ৰ‌ও আমাৰ হব নিচাও আমাৰে হব।
চব আমাৰ হব। আমাৰ পৰাই খাব আমাৰ পৰাই আমাৰতে চিদ্ধা হওক।
আৰু বোলে ঘূৰিব ঘূৰিব যাব আমাৰ গাড়ীতে যাব থাকিবও আমাৰ হোটেলতে। খাবও, আমাৰ হোটেলতে।
এ আম্বাান কোন ইলেন মাৰ্ক্স কোন দে আমি
বিজনেছ বোলে বিজনে জিৰ গ্ৰভিটি জিৰ গ্ৰাভিট এ অন্ত অন্ত অন্ত
অঁ
এনেকে লাহে লাহে আগবাঢ়িব লাগিব। সেইটোৱে, এটা টেকনলজি লগাব লাগিব কিবা এটা টেকনোলজি লৈমিনি গৰমতো
টেকনলজিটো লগাই গৰমটো কিবাটা চ'লাৰ তলাৰ উ ওৱ চলাৰ বুলি কওঁতে মনত পৰিছে।
কোৱা কোৱা।
আমি যদি চলাৰ হাইব্ৰীড প্লেণ্ট এটা লগাই দিওঁ। হাইব্ৰীড প্লেনটো আমি বিজনেচত লগাব পাৰিম চোলাৰটো গম পাইচা নাই।
চ'লাৰটো আমাৰ যেনেকে ফেক্টীৰি চেক্টিবোৰ থাকিব তাৰ কাৰণে আমি পাৱাৰ ন অঁ, তাতে আমাৰ পাৱাৰ তেতিয়া যেনেকৈ হৈ যাব পিন্ধিবা।
সুইতেতো কৈছো, আমি আৰু আজিকালি পেলেন লগাম বাৰুতে, সেইটো পাছত আগতে এইটো চ'লাৰটো মানে কি আমাৰ মানে ইনভেষ্টমেণ্ট গভামেন্টৰ চাবচিডি দি আছে আৰু যিহেতু মানে গছ চছ ইমান কাটিছে, গৰম চৰম বহুত কৈছোঁ না
অ', অ'।
গৰম পৰিছেই যিহেতু মানে চ'লাৰটো লগালে আমাৰ প্ৰফিটে আৰু জেগাও নালাগে বেলেগ। কে জেলা জেগাবিলাকে নালাগে, আমাৰ ফেকটৰী গোটেই ওপৰত লগাই দিম।
ওপৰত লগাই দিম সেইটোই, ওপৰত মানে ভালকে লগাম আৰু তেতিয়া আমাৰ ওপৰত অকণ ডেকৰেচন কৰিব পাৰি ন' ওপৰত এতিয়া আৰু মানে এ, এমপ্লয়জকেইটা যদি ভালকে কৰক ওপৰত অকমান ৰেষ্ট ৰুম চেষ্ট ৰুম সিহঁতৰ কাৰণে অকণমান।
উম।
উম, সেইটোৱে, সেই
আমাৰ চব হৈ গৈছে।
উম, উম, এনে কি বিজনেছটো আৰম্ভ কৰি কেনে
উম।
উম, বাকী তোমাৰ পইচাটো সোমালে?
মোৰ পেণ্ডিং হৈ আছে এটা বাৰু
অ' সেইটো সেইটো, মোৰো পেণ্ডিঙত হৈ আছে এটা। বাজেটটা। উম, উম, সেইটোয়ে সেইটোয়ে। আহিব চাগে আজিকালি ভিতৰত।
উম, কালি কাইলৈ ভিতৰত মানে হৈ যাব মানে কাইলৈ আমি এইটো লোনটো কৰি থোৱা আছিল না?
উম, উম, উম, উম, সেইটো সেইটো সেইটো, উম, উম, উম, উ।
কৈছোঁ একে বেছি হেৰি নকৰিব নহ'লেতো আকৌ আমি কেচ টেইছ দিব লাগিব আৰু।
সেইটোৱে সেইটো সেইটো, প্ৰব্লেমটো আমাৰ হৈ যাব তেতিয়া নোসোমালে বাজেটটো।
বহুত দিগদাৰ হৈ যায় না আকৌ ইমান ডাঙৰ হেৰি এটা চম্ভাবিছোঁ।
সেইটোৱে সেইটোৱে, সেইটো সেইটো।
হেৰি চেকেণ্ড হেণ্ড গাড়ী চাড়ী কিবা লাগে নেকি সুধ কবি, মোৰ তাত আছে বাৰুতে।
সেইটোৱে সেইটোৱে, সেইটো সেইটো মিলাব লাগিবতো। উম, উম, বাকী আৰু ক'ত আৰু কোনটো ফিল্ড আমাৰ বাকী আছে ক' য'ত আমি সোমাব বাকী আছে?
টুৰিষ্ট চুৰিষ্টত মানে এনেকে বাছ চাছ কিনি পেলাই হে লগাই দিব পাৰোঁ।
আছে না আমাৰ তেম টমটম।
টমটমটো কিমান দূৰ যাব মানে আমি
বাছটো আছে না বাছটো আমাৰ চলাৰ পেলেনত চলাই দিম ইলেক্ট্ৰিক বাছ।
অ' সেইকেইখন আছিলে, এ, পাহৰিয়ে যাওঁ ইমান সোপা কাম থাকে ইমান মানে এনেকে পাহৰি যোৱা হয় মানে আৰু বা কিমান চম্ভালিব আৰু এনেকে বা নোৱাৰি দে।
এটা থাকি গ'ল মেকআপ ব্ৰেণ্ডত। স্কিন কেয়াৰ ব্ৰেণ্ডত, কচমেটিক য়েছ। এইটো কাৰণে আমি কলেপ কৰিম গম পাইছ?
কলেপ কৰিব লাগিব, এইটো আমাৰ কাৰণ ইমান মানে এইটোৰ ওপৰত নলেজ নাই না এইটোৰ ওপৰত, আমি আমি কাৰোবাৰ তাত কলেপ, আমি এতিয়া মামা আৰ্থ, চামা আৰ্থৰ লগত এটা ৰিকুৱেষ্ট পঠাম ৰচোন, কচমেটিক্স আৰু হেৰি এইটো কি বুলি কয় এইটো